অ, সোণ ছে নাই।
অ, শুনিছো, শুনিছো।
অ', অ', দেই ৰ'বা দেই ৰ কিবা এটা কৰি আছো ৰ'বা।
আচ্ছা, আচ্ছা।
ৰ, ৰ'বা, ৰ'বা, ৰ।
আহ, হেল্ল'?
অ'।
অ, শ, হৈছে নাইতিয়া এ, নি কিবা মোবাইলটো অলপ এফা চৰিছিলো ব।
আচ্ছা, আচ্ছা।
বাকী আজি, বাকী খব বাৰৱে বাৰু।
আচ্ছা। ভালে, ভালে আজি বতৰতো ভাল গৈছে, থাকিবলৈও ভাল লাগিছে, আজিতে পুৰায় ভাল বুলি ক'ল সম্ভৱ। শূন
অ', অ', বতৰ ডাৱৰীয়া ন, আজি।
তাকে-তাকে, বৰষুণ এজাকি দিলে ভাল লাগিছে। মানে আজি, কিবা ইমান দিন মানে, ৰ'দটো পা, মানে, গৰমটোতো সহ্য কৰিব পৰা নাছিলোঁ। এতিয়া, আজি বৰষুণ দিলে। খবৰো অলপ ভাল লাগিলে, এতিয়াও ভাল লাগিছে।
অ', অ', উম, উম, উম।
বাকী, খোৱা-বোৱা, ভাত-পানী, তাকে এতিয়া বনাবলৈ লৈ আছোঁ দেই।
অ', অ'।
অ, তুমি? হাঁ, নাই কোৱা। আচ্ছা, আচ্ছা। কি বনোৱাই নে নেকি ক?
আজি, ৰাতিপুৱাই খোৱা। এইটো, দিহানৰ হাতটো খোৱা নাই।
এ, এ, বনাবলৈ ভাগৰে লাগে আজিকালি। কিনো ক'বা! এ, হোটেলত কিবা এটা খাই আহিলে। ভাল লাগে হে, তাত গৈ।
উ, মোৰতো আজি ভাগৰে লাগিছে, আৰু মানে। শুলো এতিয়া উঠিছো বেছি হোৱা নাই।
তাকে, তাকে আমি অ, ঠিকে, ঠিকে ব বতৰ ভাল, শুবলৈ ভাল লাগিছে আজি।
উম, উম।
এই, মই অলপ শুব লাগিবহে এতিয়া। মানে, শোৱা নহ'ল আৰু। অলপ ওলাই গৈছিলোঁ।
অ, আজি দেউটি কেনেকুৱা?
ডিউটি ঠিকে আজি। মানে, কৈছোৱে দেখোন তোমাৰ, এতিয়া কৰি আজি কেনেকুৱা লাগিল বতৰটো ঠাণ্ডা ন আজি। ইমান গৰমটো নাই, কৰিবলৈও ভাল লাগিছে। মানে, ডিউটি দি মাৰি ভাল লাগে আৰু এনেকুৱা।
উম, উম। হয়, হয়।
বাকী, কোন, কোন আছা?
বাকী, আৰু লগৰ দুজনমান আছোঁ।
অ', এই লগৰবোৰ কিহে কৰি আছে?
লগৰবোৰ নাই, এনেই বহি আছে, মোবাইল চাই আছে।
তাকে-তাকে, আজিকালিনো কি আৰু! মোবাইলবিলাকে চাই থকা হয় বেছিভাগ। মানে, ফ্ৰী থকা টাইমটোত বেছিভাগ মোবাইলে চোৱা হয় আজিকালি।
উম, উম। হয়, হয়।
উম।
মবাইল খুলি চাই থকাৱে হয়, আৰু বেছিভাগ।
ত চোৱা হয়।
বাকী, চবজি কিহে বনাইছা আজি?
চবজি, ৰাতিপুৱাৰ কথা হৈছে নে? এতিয়া কি বনাম সেইটো?
অ', অ',। এতিয়া কি বনাবা?
এতিয়া আলু বনাম। আলু এ দাংবদিয়ে ভাজিব লাগিব, দালি এখন বনাব তেনেকে কিবা কিবি বনাব লাগিব আৰু। তেনেকে, বজাৰো যোৱা নাই, চবজিও অনা নাই।
উম, আৰু লগৰ কেনেকোৱা?
লগৰজন আছে, এনেকে মোবাইল চাই, বিচনাত পৰি, এনেকে কিবা-কিবি কৰি আছে আৰু তেওঁ।
বাকী এতিয়া কি দিনটো আজি তুমি?
এ, নাই, এনেই। এ নাই এনে কি কৰিবি নো আজি বিচনতে কৰি থাকিব লাগিব
তাকেই আৰু
বতৰটো ভাল মানে ডাৱৰীয়া বতৰটো মালি
অ তাকে আজি থাকি ভাল লাগিছে একে যে
উম উম স'বোলৈ ব নাই আছিল
অঁ সেইখিনি মানে একদম কাৰেণ্টটো গ'লে টোপনি যাওঁহে কাৰেণ্টটো যায়গে হাড়ে পাই যাওঁ মাথাটো বেয়াই হৈ যায় সতিয়া যে
উম উম
এদিন ক'ব নাপাও দেই নিচি মানে কালি ৰাতি গৰমটো বহুত দি ছিলে কিন্তু ৰাতি এঘাৰটা বজাৰ পৰাই বৰষুণ দিছে চাগে ন
উম উম আালে
ৰাস্তাতে বৰষুণটো পাৰো দেই
উম হলি ক'ৰবাত গৈছিলা নহয়
অ গৈছিলো গৈছিলো এই ডিব্ৰুগড় ফালে গৈছিলো
আহ ডিব্ৰুগড় ফালে অ কিবা দেখ চাহপা গৈছিলা নেকি চপা গৈছিলা কিবা
এ লগৰ এজন আহিলে লগৰজনে এনেকে ত মাতিলে পৰা ডিব্ৰুগড়ালে যাওঁ বুলি ক'লে আৰু ৰাতি ওলাই গৈছো নটামান বজাত আ মই মানে বলে পৰা বাট দেখাই আহি পাইছিলো হে
আহ অ অ
উম মই পিনে লগৰজনৰ বাৰ্থডে খাব গৈছিলো
উম উম
তাতো বতৰটো ডাৱৰীয়া কৰিলে ন আহি পেলালো মানে কাৰেণ্ট চাৰেণ্ট নাই বুলি এ প্ৰব্লেম হয় মোবাইলতো নহয় মানে প্ৰব্লেম হৈ যায় ন টো তুমি জানাই আচলতে আমাৰ কামবিলাকত তেনেকৈ মোবাইলতে কৈ থকা হয় ভাবিলোঁ এই নাথাকোঁ বুলি আহি পেলাইো আহি পেলাই চাইছোঁ লগৰ কেইজন মানে অ। ডিব্ৰুগড় ওলাই আছে, ক'লে ব'লা ডিব্ৰুগড় যাওঁ বুলি ক'লে তাকে ওলাই গ'লো আৰু ৰাতি। তেনেকে কালি আহ তাৰ পৰা তাত গ'লো গ'লো অলপ ফুৰিলো মেলিলো আহোতে আকৌ বৰষ ষুণ দিলে নহয়।
উম।
তাৰ পৰা বতৰটো মানে তেতিয়াৰ পৰা অলপমান ঠাণ্ডা কৰিলে আৰু।
পিছে লগৰজন কৰ আছিলে মানে বাৰ্থডে হোৱা ল'ৰাজন?
অ। অ সেইজন ওচৰৰে, এই ওচৰৰে গাঁওখন, আমাৰ ওচৰৰে তিনি কিলোমিটাৰ মান হব। অ।
কিবা কৰে নেকি ডিব্ৰুগড় না পঢ়ি আছে?
নাই নাই এনেই। ডিব্ৰুগড় বাৰ্থডে নছিলে, আমাৰ ওচৰতে বাৰ্থডে আছিলে। কিন্তু ডিব্ৰুগড় এনে সেই লগৰ বেগ এজন আহোনে আমাৰ গাঁ আমিতো ৰুমত থাকো ন, বহুত দিন লগ পোৱা নাই বুলি লগৰ আহিলা আৰু আমাৰ লগত তাৰ পৰা কি মন গ'ল জানো এই ভাত চাত খালে বলে এই ডিব্ৰুগড় যাম ব'লা বুলি ক'লে ওলাই পেলাই গ'লো আৰু।
উম উম তাকে।
এনেকেই আহ যাও বুলি কোৱা দেখি গ'লো।
উম-উম-উম, হয়। কিন্তু বতৰটো আজি কালি কিন্তু অলপ বেয়াই আছিলে মানে বৰষুণ দি আছিলেতো।
তাকে তাকে মই কিন্তু ভালে পাইছো দিয়া বতৰটো যে। মানে কি বুলি কওঁ এতিয়া বহুত দিন মানে এনে বৰষুণ দিছে হয় কিন্তু বৰষুণ যাক লাগে ন এতিয়া মানুহক খেতি পথাৰ বিলাকৰ কাৰণেও লাগে, এতিয়া খৰাং নিচিনা হৈ গৈছে আচলতে। বৰষুণ নাই বহুত দিনটো অ একসপ্তাহ মান হ'ল চাগে ন বৰষুণ ষুণ নথকা?
হ'ল হ'ল।
অ তোমালোকৰ ত খেতি কৰিছে খেতি প্ৰব্লেম নাই হয়োৱা নেকি বৰষুন জাক নাই?
বৰষুণ এনে নাই কাৰণে অলপ প্ৰব্লেম হৈছে বাৰু। কিন্তু মানে পানীতটো মানে আমা দৰ মাটি হয়তো, মানে পানীটো থাক ৰুব পৰা যায় আৰু।
অ ৰুব পৰা যায় আৰু নহ'লে বৰষুণ দাল নহলে নো ক
উম দুদিন মান হৈছে হে ৰুবা। দুই তিনদিন মান হ'ল আজিলৈকে তিনিদিন হৈছে হে ৰুবা।
ইমান ৰ'দত যে মানে ৰোৱনী বিলাকো কষ্টতটো পাই চাগে দেই, ইমান ৰ'দত
হয়-হয়-হয় মানে কি হ'ল ৰ'দতটো বহুত দৰ্বলতটো মানে ৰাতিপুৱা যদি সোনকালে যোৱা হয় ন, মানে বহুত কিবা যাব লাগিব তাৰমানে যাওঁ বুলি ক'লে মানে দে
তাকে তাকে আন্ধাৰ আন্ধাৰ মুকলি মুকলি হওঁতে যাব লাগিব আচলতে মানে এতিয়া আজিকালি ছয়তা বজাত আজি কালি বেলি চকুতে মূৰতে ধৰে আৰু।
মানে ৰাতিপুৱা তই সোনকালে যাব লাগিব বা আমি অলা ধনী মানে, যিবিলাক ৰুৱোনী ন সেইবিলাক যদি সোনকালে নেযায় নহয় ৰুবলৈ নোৱাৰে তাৰ মানে
উম নোৱাৰে-নোৱাৰে-নোৱাৰে।
তোমালোকৰ পিছে
খেতি নকৰো আমাৰ, নকৰো আমাৰ এনেকে খেতি। এই তোমালোকৰ ৰোৱনী বিলাকক এই মানে আন্ধি লৈ এনে, এনেকে পইচা হাজিৰা দিয়া তোমালোকে এনেকে।
অ'। হাজিৰাও আৰু কিছুমান লয়। যিয়ে যেনেকে পায়ছা যিয়ে যে যেনেকে পায় মানে
আচ্ছা মানে কিছুমানে এনেকুৱাকে লয় ন' মোৰ আজি দুদিন ৰুই দিবা মই তোমাৰ দুদিন ৰুই দিম বা তেনেকৈ হয় ন মানে তেনেকুৱা ব্যৱস্থাটো আছে। এতিয়া পইচা পাতিতো নালাগে আৰু, অ'। এতিয়া মানে অ', এতিয়া যদি অ', অ'। অ', এতিয়া যদি তোমাৰ ধৰা আজি তোমাৰ খিনি ৰুবলৈ আছে বা তোমাৰ কঠীয়া যেতিয়া তুলি তুমি ৰুবলৈ লৈছা, তেতিয়া তোমাৰ বেলেগ ওচৰৰ যাৰ আছে আৰু খেতি পথাৰ সিহঁতো সহায় কৰি দিয়ে। মানে আজি তোমাৰ খিনি ৰুই দিম মই কাইলৈ মোৰ খিনি ৰুই দিবা তেনেকে কৈ ন কিছুমানে। এনেকে সুবিধা হয় আৰু ন।
হয়। অ', কৰে
তাকে তাকে। বাকি কঠিয় চঠিয়া তুমি তোলা নে নাই?
কঠিয়া তুলিয়া এনে আগতে
হা? হেল্ল'।
মানে শৰু দিনত
হেল্ল' হেল্ল' শুনিছা নাই?
অ', শুনিছোঁ শুনিছোঁ। হেল্ল হয় ন অলপ ইয়াতে নেট তো প্ৰব্লেম হৈছে বাৰু অ'।
তোকে নাই আহা অ', মানে।
আহ এতিয়া শুনিছে নাই হেল্ল'? অ', অ'। অলপ মানে আগতে সৰু দিনতে তুলি পাইছো কঠীয়া তুলি কঠীয়া। অ', ম মা মাৰ মাৰ লগত মানে কি হ'ল আমাৰ সতো মা বাহিৰে আৰু কোন কোনো মা মানে মাইকী মানুহ নাইতো।
অ আচ্ছা মানে তোমাকৰ গোটেই কেইটা ককাই আছে যে ন? তুমি সৰু গোটেইকেইটা ল'ৰা আচলতে চাৰিটাকে লৰা। তাকে অ', তাকে তাকে।
এ নাই আমাৰ চব মানে কৰি যাাম আমি হ।
অ', এতিয়ালৈ আছে চাগে তোমালোকৰ বৌ ছৌ আনিলে চাগে দাদাহঁতে। শুনিছা নাই? হেল্ল'।
হেল্ল' হেল্ল'।
হেল্ল'। হেল্ল'। শুনিছা নাই?
শুনিছো, শুনি আছোঁ।
অ', হেৰি দাদাহতে বিয়া চিয়া পাতিলে চাগে কৈছোঁ। নহয় দাদাহঁতে বিয়া চিয়া পাতিলে চাগে কৈছো।
হেল্ল', হৈছে নাই হেল্ল' হেল্ল'।
শুনচো শুনচো। নহয়, তোমালোকৰ দাদাহঁতে বিয়া-চিয়া পাতিলে নে নাই বুলি কৈছোঁ।
শুনি আছোঁ কোৱা কোৱা।
অ', দাদাহঁতে বিয়া-চিয়া পাতিলে নে নাই বুলি কৈছোঁ।
হেল্ল'
হেল্ল'! শুনা নাই নেকি তুমি? হেল্ল'! অ', দাদাহঁতে বিয়া-চিয়া পাতিলে নাই বুলি কৈছোঁ। পাতিলে ন গোটেই কেইজন পাতিলে নে? এজনে পাতিলে, আচ্ছা। বাকী দাদাহঁতে কি কৰে তোমাৰ? বাকী দাদাহঁতে কি কৰে তোমাৰ?
নে নাই
অ', শুনিছো শুনিছো। হা?
অ', শুনি আছো কোৱা।
হ হ। নহয় দাদাহঁতে কিবা কৰে নে এনেই ঘৰতে খেতি-বাতিয়ে কৰে বুলি কৈছোঁ।
অ'।
পুছ কৰে। আছাম, হেল্ল' শুনিছে নে নাই?
হেল্ল' অ', শুনিছো কৈ যোৱা। দাদাহঁতে বিয়া-চিয়া পাতিলে নে নাই বুলি কৈছোঁ। অ', আচ্ছা পুলিচ কৰে মানে ন।
অলপ ডিষ্টাৰ্ব দিছে নেটৱৰ্কটো অলপ।
নেটৱৰ্কটো ডিষ্টাৰ্ব দিছে। তোমাৰ মাতটো কেতিয়াবা স্পষ্টকে নাহে।
উম, উম, উম, হ'ব তেন্তে মই অলপ মানে কাম এটা কৰিছ ছো মানে পিছত মাৰি আছো তোমালে।
অ', অ', পিছতে কল কৰি কথা পাতিম তেতিয়াহ'লে ন? অ', তাকে তাকে এতিয়া হ'ব দিয়া।